হেল্ল'।
হেল্ল'।
হয়। আজি মই এটি অতি গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিব বিচাৰিছো ভ্ৰমণ। ভ্ৰমণ মানে মোৰ বাবে একেবাৰে এক নতুন জগতৰ দুৱাৰ ওলাৰ দৰে তুমি কি ভাবা? ভ্ৰমণৰ প্ৰধান গুৰুত্বটো কি?
মই ভাবো ভ্ৰমণৰ প্ৰধান গুৰুত্ব হৈছে মানুহৰ নিজৰ দৈনন্দিন জীৱনৰ সীমাবদ্ধৰ পৰা ওলাই নতুন অভিজ্ঞতা লাভ কৰা। মানুহে নিজৰ চিনাকি পৰিৱেশত থাকি বহু কথা বুজিব নোৱাৰে। কিন্তু ভ্ৰমণ কৰিলে বিভিন্ন ঠাই মানুহ আৰু সংস্কৃতি দেখি সি জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি হয়।
ঠিক কৈছা। মই যেতিয়া নতুন ঠাইলৈ যাও তেতিয়া অনুভৱ কৰো যে পৃথিৱীখন কিমান ডাঙৰ আৰু কিমান ভিন্নতাৰে ভৰা একেখন দেশৰ মাজতে কিমান ভিন্নতা দেখা যায়। এইবোৰ দেখি মানুহে অধিক সহনশীল আৰু উদাৰ মনৰ হৈ উঠে।
হয় ভ্ৰমণে মানুহৰ মনত সহনশীলতা বৃদ্ধি কৰে কাৰণ তুমি যেতিয়া আন ঠাইৰ মানুহৰ সৈতে মিলা মিছা কৰা তেতিয়া তাই তেওঁলোকৰ জীৱন ধাৰা, বিশ্বাস আৰু পৰম্পৰা বুজিবলৈ চেষ্টা কৰা এই বুজাবুজিয়ে সমাজত একতা আনিবলৈ চেষ্টা কৰে।
আন এটা কথা ভ্ৰমণৰ সময়ত মানুহে নিজৰ ভিতৰত লুকাই থকা সাহস আৰু আত্মবিশ্বাসো বিচাৰি পায় কাৰণ অচিন ঠাইত, চলফেৰা কৰা নতুন সমস্যাৰ সমাধান কৰা এইবোৰে মানুহক অধিক শক্তিশালী কৰি তোলে।
এইটো একেবাৰে সঁচা ধৰা, তুমি যদি একেবাৰে অচিন এখন নগৰত গৈ থাকিবা। তেতিয়া তুমি নিজেই নিজৰ সিদ্ধান্ত লব লাগিব। এইবোৰ জীৱনত বাস্তৱিকতা দক্ষতা বৃদ্ধি কৰে। এইবোৰ শিক্ষা কেতিয়াও কিতাপত পোৱা নাযায়।
ভ্ৰমণ মানে কেৱল আনন্দ নহয়। ইয়াত এক গভীৰ শিক্ষাও আছে তুমি কি মন কৰিছা যে। ভ্ৰমণৰ জৰীয়তে মানুহে ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে অধিক শিকিব পাৰেনে।
নিশ্চয় কোনো ঠাইলৈ গৈ তাত থকা ঐতিহাসিক স্থান মন্দিৰ। গড় বা প্ৰাচীন স্থাপত্য দেখিলে সেই ঠাইৰ অতীতৰ বিষয়ে বুজা যায়। এইবোৰ দেখিয়ে আমি আমাৰ সাংস্কৃতিক অধিক সজীৱ ভাৱে উপলব্ধি কৰিব পাৰো।
ঠিক উদাহৰণস্বৰূপে যদি কোনোবাই কোনো প্ৰাচীন নগৰ ভ্ৰমণ কৰে। তেন্তে সেইয়ে তেওঁ আহ সেই সমহৰ জীৱন ধাৰণা। কল্পনা কৰিব পাৰে এইটো কিতাপ পঢ়াৰ তুলনাত অধিক প্ৰভাৱশালী।
আৰু ভ্ৰমণৰ সময়ত মানুহে প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিব পাৰে। পৰ্বত, নদী, বনাঞ্চল এইবোৰ মানুহৰ মনত শান্ত কৰে। ব্যস্ত জীৱনৰ মাজত এইবোৰ এক প্ৰকাৰৰ মানসিক বিকাশ।
হয় বিশেষকৈ নগৰত বাস কৰা মানুহৰ বাবে ভ্ৰমণ একেবাৰে প্ৰয়োজনীয়। দৈনন্দিন কৰ্মৰ চাপৰ পৰা মুক্তি পাবলৈ মানুহে। মাজে-মাজে প্ৰকৃতিৰ মাজলৈ যাব লাগে।
তুমি কি মন কৰা ভ্ৰমণৰ আগতে পৰিকল্পনা কৰাটো কিমান গুৰুত্বপূৰ্ণ।
মোৰ মতে ভ্ৰমণৰ আগতে ভালদৰে পৰিকল্পনা কৰাটো অত্যন্ত গুৰুত্ব। যদি পৰিকল্পনা নাথাকে তেন্তে সময় আৰু ধন দুয়োটাই অপচয় হব পাৰে।
ঠিক কৈছা যাত্ৰাৰ পথ থকাৰ ব্যৱস্থা খাদ্য আৰু ভ্ৰমণৰ সূচী। এইবোৰ আগতীয়াকৈ ঠিক কৰি ললে ভ্ৰমণ অধিক সুবিধাজনক হয়।
আৰু একো একো মানুহে মানুহ আছে যি এ সময়ত গম পাই। তেওঁলোকে কোনো পৰিকল্পনা নকৰাকৈয়ে ওলাই যায় এইটো এক ধৰণৰ অভিজ্ঞতা।
হয় হঠাৎ ভ্ৰমণৰ এক ধৰণৰ মনোৰঞ্জ থাকে। কিন্তু সকলোৰে বাবে এইটো উপযুক্ত নহয়। কিছুমান মানুহে নিৰাপত্তা আৰু সুৰক্ষাক অধিক গুৰুত্ব দিয়ে।
তুমি কি ভাবা একেলগে বন্ধু-বান্ধৱৰ সৈতে ভ্ৰমণ ভালনে? একেলগে একেলা অ, ভ্ৰমণ কৰাটো ভাল।
এইটো ব্যক্তিগত পচন্দৰ ওপৰত নিৰ্ভৰ কৰে। বন্ধু-বান্ধৱৰ সৈতে ভ্ৰমন কৰিলে আনন্দ বেছি হয় কাৰণ অভিজ্ঞতা ভাগ বত বতৰা কৰিব পাৰি। কিন্তু অকলে ভ্ৰমণ কৰিলে নিজকে অধিক ভালদৰে চিনাকি পাব পাৰি।
ময়ো এইটোত একমত অকলে ভ্ৰমণত মানুহে নিজৰ ভিতৰত ডুব দিব পাৰে। নিজৰ চিন্তা ভাৱনা বুজিব পাৰে।
আনহাতে বন্ধু-বান্ধৱৰ সৈতে ভ্ৰমণ কৰিলে স্মৃতিবোৰ অধিক ৰঙীন হয়। এনেদৰে হাঁহি ধেমালি কৰা নতুন ঠাই একেলগে আৱিষ্কাৰ কৰা এইবোৰ বিশেষ অনুভৱ।
ভ্ৰমণৰ আন এটা গুৰুত্বপূৰ্ণ দি হৈছে খাদ্য। বিভিন্ন ঠাইৰ স্থানীয় খাদ্যৰ সোৱাদ লবলৈ বহুতে ভ্ৰমণ কৰে।
নিশ্চয় খাদ্য হৈছে সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। কোনো ঠাইৰ খাদ্য খালে সেই ঠাইৰ মানুহৰ জীৱন-ধাৰণা আৰু পৰম্পৰা বিষয়ে বুজা যায়।
আৰু এইটোও মন কৰিবলগীয়া যে ভ্ৰমণৰ সময়ত মানুহে পৰিৱেশৰ যত্ন লব লাগে। প্ৰকৃতিৰ ক্ষতি নকৰাকৈ ভ্ৰমণ কৰাটো আমাৰ দায়িত্ব।
হয় এইটো একেবাৰে সঁচা কথা। যদি আমি পৰিৱেশৰ ক্ষতি কৰোঁ তেন্তে আগন্তুক প্ৰজন্মই এই সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব।
ভ্ৰমণৰ সময়ত মানুহে স্থানীয় নিয়ম - নীতি মানি চলাটো অত্যন্ত প্ৰয়োজনীয়।
হয় স্থানীয় সংস্কৃতিৰ প্ৰতি সন্মান দেখওৱাটো ভ্ৰমণকাৰীৰ দায়িত্ব। এইটো কৰিলে স্থানীয় লোকসকলৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠে।
ভ্ৰমণ কেৱল মনোৰঞ্জন নহয় ই এক সম্পূৰ্ণ শিক্ষামূলক আৰু অভিজ্ঞতামূলক প্ৰক্ৰিয়া।
একেবাৰে সঠিক। ভ্ৰমণৰ জৰি়য়তে মানুহে নিজকে আৰু পৃথিৱীক অধিক ভালদৰে বুজিব পাৰে।
হয় আমি ভ্ৰমণৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিলোঁ কিন্তু মই এতিয়া ভাবিছো যে ভ্ৰমণ মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় তুমি এইটো কেনেকৈ দেখা?
এইটো এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। মই বিশ্বাস কৰো যে ভ্ৰমণ মানসিক স্বাস্থ্যৰ বাবে এক প্ৰকাৰৰ চিকিৎসাৰ দৰে কাম কৰে। দৈনন্দিন জীৱনৰ চাপ, দায়িত্ব আৰু চিন্তাৰ পৰা কিছু সময়ৰ বাবে দূৰত থাকিবলৈ ভ্ৰমণ সহায়ক হয়।
ঠিক কৈছা। মইও লক্ষ্য কৰিছো যে যেতিয়া আমি যাওঁ তেতিয়া মোৰ মনটো বহুত ভাল লাগে নতুন ঠাইৰ দৃশ্য, নতুন পৰিৱেশ এইবোৰে মনটোক সতেজ কৰি তোলে।
হয়। আৰু ইয়াতো এটা কথা আছে যে মানুহে একেই ঠাইত দীৰ্ঘদিন থাকিলে এঘেমেলীয়া অনুভৱ কৰে এই এঘেমেলীয়া ভাঙিবলৈ ভ্ৰমণ এক উত্তম উপায়।
একদম আৰু ভ্ৰমণৰ সময়ত মানুহে নিজৰ চাৰিওফালে থকা সৌন্দৰ্যৰ প্ৰতি অধিক সচেতন হয়। সাধাৰতে যি বস্তু বোৰে আমাৰ দৃষ্টি আকৰ্ষণ নকৰে ভ্ৰমণৰ সময়ত সেইবোৰো বিশেষ যেন লাগে।
এইটো মানসিকতাৰ এক পৰিৱৰ্তন ভ্ৰমণে মানুহক এক-এক নতুন দৃষ্টিকোণ দিয়ে। একে বস্তু ভিন্ন দৃষ্টিকোণেৰে চাবলৈ শিকায়।
হয় তুমি কি ভাবা ভ্ৰমণ আৰু শিক্ষা এই দুয়োৰ মাজত কেনেকৈ সম্পৰ্ক আছে?
মোৰ মতে ভ্ৰমণ হৈছে জীৱনৰ এক প্ৰয়োজনীয় শিক্ষা। বিদ্যালয় আৰু মহাবিদ্যালয়ত আমি তাত্ত্বিক জ্ঞান লাভ কৰোঁ কিন্তু ভ্ৰমণৰ জৰিয়তে এই জ্ঞানৰ বা স্তৱ অভিজ্ঞতা লাভ কৰোঁ।
একেবাৰে ঠিক উদাহৰণ স্বৰূপে ভূগোল বিষয়টো যদি কিতাপত পঢ়া হয় তেন্তে এটা ধাৰণা পোৱা যায়। কিন্তু সেই ঠাইতো যদি আই নিজে গৈ দেখা যায় তেন্তে সেই জ্ঞান বহু গুনে বেছি গভীৰ হয়।
আৰু ইতিহাসো একে ধৰণে। কোনো যুদ্ধ ক্ষেত্ৰ বা ঐতিহাসিক স্থানত উপস্থিত থাকিলে সেই ঘটনাটোৰ যেন জীৱান্ত হৈ উঠে।
ভ্ৰমণৰ আন এটা দিশ আছে অৰ্থনীতি, বহু ঠাইৰ অৰ্থনৈতি ভ্ৰমণ উদ্যোগৰ ওপৰত ন নিৰ্ভৰশীল তুমি এই বিষয়ে কি ভাবা?
এইটোৱে গুৰুত্বপূৰ্ণ দি বি দিশ। ভ্ৰমণ উদ্যোগে বহু লোকক জীৱিকা দিয়ে হোটেল পৰিবহন খাদ্য গাইড এই সকলো ক্ষেত ততে বহু লোক নিয়োজিত হৈ থাকে।
ঠিক। এইদৰে ভ্ৰমণ কেৱল ভ্ৰমণকাৰীৰ বাবে নহয় স্থানীয় লোকসকলৰ বাবেও উপকাৰী।
কিন্তু ইয়াৰ সৈতে এটা দায়িত্বও জড়িত আছে। যদি ভ্ৰমণৰ সঠিকভাৱে পৰিচালিত নহয় তেন্তে পৰিৱেশ আৰু স্থানীয় সংস্কৃতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
হয় এইটোৱে গুৰুত্বপূৰ্ণ সমস্যা, অধিক ভ্ৰমণকাৰীৰ বাবে কিছুমান ঠাইত দুখন বৃদ্ধি হয়।
সেইকাৰণে টেককৈ ভ্ৰমণৰ ধাৰণা অত্যন্ত প্ৰয়োজনীয়। ভ্ৰমণ কৰাৰ সময়ত পৰিৱেশৰ যত্ন লোৱা উচিত।
তুমি কি ভাবা ভ্ৰমণৰ সময়ত মানুহে কেনেকৈ টেককৈ পদ্ধতি অনুসৰণ কৰিব পাৰে।
মই ভাবো প্ৰথমতে প্লাষ্টিক ব্যৱহাৰ কমোৱা উচিত। দ্বিতীয়তে স্থানীয় সম্পদক উপচাৰ কৰা উচিত। আৰু লগতে স্থানীয় সংস্কৃতি আৰু পৰম্পৰা সন্মান কৰা উচিত।
মই ভাবো এইবোৰৰ উপৰিও স্থানীয় ব্যৱসায়সমূহক সমৰ্থন কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে স্থানীয় অৰ্থনীতি শক্তিশালী হয়।
একেবাৰে সঠিক। আৰু স্থানীয় খাদ্য আৰু সামগ্ৰী ব্যৱহাৰ কৰিলে এক ধৰণৰ বাস্তৱ অভিজ্ঞতাও লাভ হয়।
হয় ভ্ৰমণৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা কেনেকুৱা বুলি তুমি ভাবা?
আধুনিক সময়ত প্ৰযুক্তিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ মানচিত্ৰ অনলাইন বুকিং তৈ থ অনুসন্ধান এই সকলোবোৰ সহজ হৈ পৰিছে‍।
ঠিক কৈছা। আগতে মানুহে ভ্ৰমণ কৰিবলৈ বহুত অসুবিধা পাইছিল এতিয়া সকলো সহজ হৈছে।
কিন্তু প্ৰযুক্তিবিদ্যাৰ ওপৰত আধ্যাত্মিক নিৰ্ভৰশীলতা কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিব পাৰে। মানুহে বাস্তৱ অভিজ্ঞতাৰ পৰা কিছু দূৰ থাকিব পাৰে।
হয় এইটো সঁচা, কেতিয়াবা মানুহে ছবি তোলাতেই বেছি মন দিয়ে। কিন্তু সেই মূহোততো উপভোগ নকৰে।
সেইকাৰণে ভ্ৰমণৰ সময়ত ক্ষমতা ৰক্ষা কৰাটো প্ৰয়োজনীয়। প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে কিন্তু বাস্তৱ অভিজ্ঞতাকো গুৰুত্ব দিব লাগে।
হয়। তুমি কি ভাবা ভ্ৰমণৰ সময়ত কিছুমান অসুবিধা বা সমস্যা কেনেকৈ মোকাবিলা কৰিব লাগে।
সময়ত সময়ত সক হোৱাটো স্বাভাৱিক কিন্তু‌ এইবোৰ শান্ত মনেৰে সমাধান কৰিব লাগে ধৈৰ্য্য আৰু বুদ্ধিমত্তা অত্যন্ত প্ৰয়োজনীয়।
মই ভাবোঁ এইবোৰ সমস্যাই ভ্ৰমণক অধিক শিক্ষামূলক কৰি তোলে।
একেবাৰে ঠিক সমস্যাৰ মুখামুখি হলে মানুহে অধিক শক্তিশালী হয়।
মই কব বিচাৰিছো যে ভ্ৰমণ জীৱনৰ এক অবিচ্ছেদ্য অংশ হোৱা উচিত।
ময়ো এইটোৱে সম্পূৰ্ণ একমত। ভ্ৰমণৰ জৰিয়তে জীৱন অধিক অৰ্ধপূৰ্ণ আৰু সমৃদ্ধ হয়।
হয়, তুমি কি ভাবা ভ্ৰমণৰ ক্ষেত্ৰত ধনৰ ভূমিকা কেনেকুৱা।
ধন এক গুৰুত্বপূৰ্ণ উপাদান কিন্তু ভ্ৰমণৰ একমাত্ৰ চৰ্ত নহয়। ধন কম হলেও ভ্ৰমণ কৰিব পৰা যায় যদিও সঠিক পৰিকল্পনা থাকে।
ঠিক কৈছা সাধাৰণ ভ্ৰমণো সমান আনন্দদায়ক হব পাৰে।
আনন্দটো মূলত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে বিলাসী তাৰ ওপৰত নহয়।
ভ্ৰমণৰ সময়ত সময় ব্যৱস্থাপনাও গুৰুত্বপূৰ্ণ।
নিশ্চয় সময় সঠিকভাৱে ব্যৱহাৰ কৰিলে সঠিক ঠাই দেখা যায়। আৰু অভিজ্ঞতাও বৃদ্ধি পায়।
হয় শেষত মই ভাবো ভ্ৰমণ জীৱনৰ এক অবিচ্ছেদ্য অংশ হোৱা উচিত।
মইয়ো একেবাৰে একমত ভ্ৰমণ মানুহক সম্পূৰ্ণ মানুহ হিচাপে গঢ়ি তোলে।